হেল্ল আহ আহ অ সে আজি আম আনিছিলো ৰবা তোমালোকে আম খোৱা নে
অ খাও কিন্তু ইমান এটা মই নাখাও মইতো এনে ইয়া বেছি পকা থকাও নহয় মানে অকণমান আধা কেঁচা টাইপ
অ অ আহ চব মানে শুন অ গলি যায় হয় দিয়া মই মানে আনিলো মানে বহুতে আনিলো মানে এতিয়া আম মানে আনি বেছিকে কিয় আনিছ এইটোতো আমৰ বতৰ আমৰ বতৰ হ'লে সিহঁতে এইটো নি নিচয় গেছ বেছি নামাৰে হয়নে না নিজে পকিব ন সেইটো কাৰণে মই মানে বতৰৰ ফল বিলাক আনো এতিয়া যি অ এতিয়া এইবিলাক অ কঁঠাল এইবিলাকো বতৰৰ ফল গছতে হয় নে নহয় গতিকে সিহঁতে গেছ মাৰাৰ কথা নাহে সেইটো আৰু কিন্তু যিবিলাক অ বতৰৰ নহয় সেইটোতো নিশ্চয় গেছ দিব ত পকাব সেইকাৰণে বতৰৰ ফল মই খাওঁ আৰু বেছি একেবাৰে আনি থৈছো তিন কিলো মান সেই মানে আবেলি আবেলি খাই থাকিম আৰু আৰু মই বহুতো খাওঁ কিন্তু যেতিয়া মন যায় তেতিয়াই খাই দিওঁ ভাল পাওঁ ভাল পাওঁ মই এ খাই দিওঁ আৰু কিছুমানে কয় কি বেছি খালে অনিষ্ট কৰিব সেইটো নহয় আৰু মই খাই দিওঁ কিন্তু এ সেয়া আৰু উ আজিকালি কিছুমান জে হেৰিও ন এনেকে কাটি কাটি বিক্ৰী কৰে ন আজি দেখিছো যাওঁতে পৰি যাওঁতে সেয়া কিবা এটা টেমাত এই এইবিলাক আনাৰস আম কাটি কাটিও বিক্ৰী কৰে হয়নে
অ
কিন্তু মই বাহিৰতো খাব অলপ টান পাওঁ মানে তাতে চাফ চিকুণকৈতো নিদিয়ে ঘৰত ধৰা আমি চাফ চিকুণকৈ দিওঁ
অ
কল আহি আছে বাৰে বাৰে
অ এইটো অসুবিধা হ'ব নহয় এইটো হেৰি কৰি দিব যে
লাইনতে থাকিবা নেকি অলপ
কাট নহয় এইটোয় কাটি দিব নহ'লে শুনি পেলাই কেনচেল হ'ব নহ'লে সেইটো তুমি এটা কাম কৰা সেইটো কাট কৰি দিয়া হা
উম উম
তাৰপিছত তোমাৰ হেৰি আহ এয়া আৰু বাহিৰত ওলাইছিলে হেৰি তোমাৰ তাৰপিছত মই এ হেৰি কৰিলো নানিলো কিন্তু সেইটো আৰু অলপ ঘিন লাগে যে
অ
তেনেকে আৰু এ বাহিৰৰ বস্তু খাব বেছি মই বাহিৰতো দাবটো খাওঁ কিন্তু কাটা ফলটো খাব অনিষ্ট কৰে
উম উম আৰু বেছি সময় হৈ যায় ন কটাৰ পিছত
অ
বেছি সময় হলে সেইটো গোন্ধাই যায়
অ আৰু তাৰমানে সিহঁতে ধৰা আজি বাৰু চাফ চিকুণকে কৰিলে কিন্তু ধৰা আজি সিহঁতৰ বিক্ৰী নগল কিন্তু সিহঁতে সেইটো পেলাই দিব জানো নিদিয়ে সিহঁতে বিজনেছ কৰিছে যিহেতু কালিও দিব কালি বিক্ৰী নকলে পৰহিও দিব তেতিয়া সেইটোত আৰু উপকাৰ নকৰে ন হয়নে নহয় হয় সেইটো এটা কথা অ সেইকাৰণে মানে ফল মূল উপকাৰ কৰে কিন্তু যদি তোমাৰ এইটো বেয়া হৈ যায় তেতিয়া হলে এইটো আ তোমাৰ মানে উপকাৰ নকৰে অপকাৰহে কৰে সেইকাৰণে মানে মই এ ঘৰতে আনি খাওঁ বাহিৰতো খুব কম খাওঁ
নাই ঠিকে আছে
উম আৰু বোলে ডাবটো ঘৰতে ন ঘৰতে খাবা বাহিৰতো মানে খুব কম খোৱাই ভাল
সেইটোৱেটো
অ এই ডাবটো খাব লাগে ডাব
অ দাবটো ভাল গৰমত তুমি যিমান দাব খাব পাৰা
অঁ ঠাণ্ডাওঁ কৰে আৰু বহুত উপকাৰে আছে দ দাবটোৰ কিন্তু এতিয়া দাম কিমান লগাইছত। দাম দাম দেখোন দাবৰ বহুত হৈ গৈছে।
বহুত এটা আগৰে বহুত।
অঁ নব্বৈ টকা। মই বোলো অলপ কমাই দিয়ক আৰু মই তিনতা লম অঁ মই বোলো তিনটা এটা ল'ম এটা কমাই নাই অলপো নিদিয়ে তাৰমানে গৰম পৰিছে যে বুজি পালা বেমাৰী বিলাকক লগা হব উপায় নাই আৰু নব্বৈ টকা খালো অঁ নব্বৈ টকাকে খালো সেয়া এনেকুৱা গৰম যে খাই দিলো আৰু কি কৰিবা
কি কৰিবা উপায় নাই
সেই অলপ হেৰি ফালে গৈছিলোঁ তোমাৰ খামৰেংগা গৈছানে খামৰেংগা
খামৰেংগা জাগাৰ নাম শুনিছো কিন্তু মই যোৱা নাই
অ এইটো এটা বিল হয় হা খামৰেংগা বিল বুলি কয় অ এইটো আমাৰ গুৱাহাটীত আছে তুমি কোনফালে যাবা মানে তোমাৰ আহ এনেকে তোমাৰ এই নাৰেংগীৰ ফালেদি যাব লাগে তেনেকে নাৰেংগীৰ ফালে এনেকে গৈ গৈ তোমাৰ আহ বহু খামৰেংগা বেলুৰি তুমি হেৰিত মাৰি গুগলত মাৰি তেনেকেও যাব পাৰা কিন্তু সেইফালে তোমাৰ তাৰমানে বহুত গছ গছনি এ বৰ মানুহ অলপ বেছি থাকে হেঁ। সেইফালে আহ গছ গছনি তাৰপিছত বিলতটো আছে গোটেই বিলতটো ইমান ধুনীয়া মানে নেচাৰেল বিউটি মানে বহুতে আমাৰ ভ বহুতে কি ভাবে জানানে গুৱাহাটীতনো কি আছে গুৱাহাটীতো গাড়ী কেইখনে একো নাই। গতিকে আমি শ্বিলং যাম অৰুণাচল যাম কিন্তু সেইটো নহয় গুৱাহাটীতো বহুত ধুনীয়া জেগা আ অঁ জাগা আছে আৰু বেছ নাজানো অ কিন্তু বেছি মই আগতে জনা নাছিলো মোৰ লগৰ এজনি লগত যাঁও তে গম পালো কিন্ত তাতে তোমাৰ অঁ বহুত ডাঙৰ বিল আৰু সেই বিলৰ হাৱা মাৰি থাকে গছ গছনি মানে তোমাৰ ঠাণ্ডা ঠাণ্ডা এটা পৰিৱেশ আছে। তেনেকুৱা ইমান ৰ'দ নাই অঁ জোগাবোৰ মানে তাত তাতে হেৰি বিল এখন আছে বিল ধুনীয়া বিল তাতে বহুতে পিকনিক খাব যায় পিকনিকৰ টাইমত আৰু বহুতে এনেও ফুৰিব যায় ইমান ধুনীয়া জেগাতটো নহয় তোমাৰ যাই ভাল লাগে অঁ তাতে তোমাৰ এ গোটেই হেৰি এই তোমাৰ উম বড়ো মানুহ খিনি আছে আছে তেনেকে আৰু বহুত ঠাইত তাৰমানে অকল গছ গছনি আছে মানে চাব লগা ঠাই আৰু আহ সোণালী বান্দৰ এটাও দেখা পালো মানে গছ গছনি যে আছে য'ত গছ গছনি থাকে তাতেহে জীৱ জন্তু থাকিব ন চৰাই চিৰিকট থাকিব অ সোণালী বান্দৰ কিছুমান তাৰমানে এই বিলাকৰ এয়া পাবলৈ নাই ন তাতে দেখিলো সেনেকে এ অকমান ভিতৰৰ ফালে ফুৰি আহিলো মোৰ তাৰমানানে এই এই দূৰত গৈ মাজে মাজে মনতটো ভাল লাগে তেনেকে গৈ সেয়া আৰু টায়াৰ্ড অ যাব লাগে টায়াৰ্ডনেছ অলপ দূৰ হয় ন অঁ আৰু মাইডটো ফ্ৰেচ হয় এ চোৱাচোন আমি ক গুৱাহাটীত থাকি আমি বহুত কথা জানা নাছিলো ন তেনেকে উ ফুৰি মেলি সিমান দূৰ নহয় তোমাৰ যাওঁতে দুঘন্টা লাগিব আহোঁতে দু ঘণ্টা এ চাৰি ঘণ্টা আৰু যদি তুমি যদি নৰৱা কতো আমি ধৰা কিবা এটা খাই লৈ আহিছো ত বেলেগ কথা কিন্তুকো নৰলে তোমাৰ তিনি ঘন্টা মানতে তোমাৰ হৈ যায় এ তেনেকে এ সেইকাৰণে আৰু তেনেকে। গৈ ভাল লাগে যাবাচোন কেতিয়াবা খামৰেংগা বুলি তেনেকে মাৰি পেলাই। ভাল পাবা আৰু অ আৰু পিকনিক পিকনিকৰ টাইমত। আৰু যায় মানুহ পিকনিকৰ টাইমত যাবই নোৱাৰি বা গোটেই গাড়ী ভিৰ হৈ যায়।
উম মই এনে এতেই বিলৰ মানে ইাত দ্বীপৰ বিল যে গৈছা নো।
অ দীপৰ বিল গৈছো দীপৰ বিলাতো গৈ ভাল লাগে।
উম মই এবাৰ দুবাৰ নহ বহুতবাৰ গৈছো দীপৰ বিল। কিন্তু আজি দুই বছৰৰত। আৰু মানে যোৱাই নাই দুই তিন বছৰ হল যোৱা নাই তাৰ আগতে বহুতবাৰ গৈছো।
বহুত বাৰ গৈছে এতিয়া মই অলপ ফুৰি থাকো মই গৈছিলো বাৰু এই মাহতে গৈছো। দীপৰ বিলত কিন্তু দীপৰ বিলতটো অলপ চেঞ্জ হৈছে মানে গছ গছে তাৰে পাৰটো। অলপ গছ গছনি বিলাক অলপ কাটি দিছে। কাটি দিছে মানে তাৰ যিটো ৰাস্তা সেই ৰাস্তাটো তাৰ মানে অলপ। ডাঙৰ কৰিব ফৰলেন কৰিব সেই কাৰণে কাটি দিছে চাগে বিলটো আছে। দীপৰ বিলটো অ হৰলেন কৰিব সেইটো কাৰণে। আৰু তোমাৰ তাৰে পাৰত। ধুনীয়াকে দোকান কিছুমান বহে মাছৰ বজাৰ বহে। আহ তাৰ তাতে মাছ অলপ সস্তা হয় মানে কম দাম হয়। মাছৰ বজাৰ বহে তাৰ পিছত তোমাৰ। কিবা কিবি মানে গাঁৱলীয়া মানুহে আহে আনে ভাল লাগে বজাৰ বিলাক চাইও।
অ এনে তাতেও কিন্তু বহুত মানুহ যায়।
বহুত মানুহ যায় ফুৰিব হাৱাতো হাৱাতো আহে নহয় বহুত ঠাণ্ডা হৈ থাকে। আহ মই গৈছিলো অহ। ভাল লাগে অ ভাল লাগে ভাল লাগে মই গৈছো। দিপৰ বিলতে এই মাহতে গ'লো আৰু এনেও যাই থাকো।
অ।
মই মানে অলপ মোৰ ফুৰা চখটো বেছি আছে।
উ এনেই মোৰো আছে কিন্তু এয়াৰ মাজত বেমাৰ পৰি গলো নহয় তাৰ পিছত মানে আৰু যাবই। ইচ্ছা নকৰে।
অ কিন্তু মই কি জানানে তাৰমানে তোমাৰ যদি। গুৱাহাটীৰ ভিতৰত হয় মই তেতিয়া বাইকতে যাওঁ কাৰণ ফৰ হুইলাৰ ল অলপ পইচা। বেছি হৈ যায় হয় ন নহয় কিন্তু গুৱাহাটী। ভিতৰত হলে মই বাইকত যাওঁ পইচাটো অলপ কমি যায় কিন্তু যদি আউট অফ গুৱাহাটীত। তি ধৰা অলপ লং ড্ৰাইভ তেতিয়াহ'লে ফ'ৰ হুইলাৰ লওঁ। কাৰণ তেতিয়া ফৰ হুইলাৰ কিয় লও জানাানে ধৰা হঠাৎ বৰোষ অ ভা়ৰা। বহুত লয় কিন্তু দূৰ হ'লে তেতিয়া মই। পৰহিলা লগ কাৰণ হঠাৎ ধৰা বৰষুণ আহি গ'ল হেৰি হ'ল হয় নে সেই কাৰণে বা ৰাতি। হৈ গল সেইকাৰণে কিন্তু ওচৰ। গুৱাহাটীৰ ভিতৰত হলে মই কিন্তু হেৰি লওঁ বাইক লৈ যাওঁ তেনেকা। তুমি হেৰিত গৈছা নে নগাঁওৰ যে এটা শিৱ মন্দিৰ। কৈছা অ বিৰাট ডাঙৰ সেইটো মানে। শিৱ মন্দিৰটো যে গৈছা। অ মইয়ো গৈছো সেইটো মই বাইকতে গৈছো। মই মানে কেলকোলেচন কৰিলো মই যদি গাড়ীত যাওঁ মোৰা ডাবুল ভাৰা নাযাব। অ সেইকাৰণে মানে মই বাইকতে গৈছো ৰাতিপুৱা গৈছো আবেলি। গুচি আহি পাইছো আৰু। তেনেকে সেয়া তুমি কেতিয়া মানে গৈছিলা। হেল্ল'। হেল্ল' শুনিছা হেল্ল'। কেতিয়া গৈছিলা। এ মৃত্যু্জয় কেতিয়া গৈছিলা? হেল্ল'
লাষ্ট
অ কেতিয়া গৈছিল লাষ্ট ইয়াৰ গৈছিলা নেকি? অ ফেমিলিৰ লগত নেকি?
ন মই আৰু মোৰ হাজ
অ অ মই ফ্ৰেণ্ডৰ লগত গৈছিলো সেই গৈ পেলাই মই নো অকল সেইখনে নহয় মই তাৰে ওচৰত আৰু শংকৰদেৱে যে হেৰিখনন কৰা আছে এইবিলাক সেইখিনিও একেলগে চালো সেইকাৰণে মোৰ অলপ তাৰমানে দে দে মানে আহোতে অলপ দেৰি হ'ল এ মই তাৰমানে কি মই বোলো এবাৰ যিহেতু গৈছোয়ে পইচা খৰচ কৰিছে দুটাই চাওঁ হয় নে নহয়। সেই কাৰণে মানে অলপ এ দেৰি হ'লো ৰাতি আঠটা মানত পাইছো আৰু হ'লেও দিয়াচোন। চাই আহিলো আৰু ক'ব পাৰিম সেই তেনেকে তাতে গৈ আহিলো সেইয়াই আৰু আপাৰ আছাম গৈছা আপাৰ আছাম।
তপাৰ চাম সেইটো ব্ৰহ্মপুত্ৰ।
নহয় তোমাৰ নল। হেৰি কি বুলি কয় শিৱসাগৰ যোৰহাত তেজপুৰ এইবিলাকক? পইচা।
অ তেজপুৰ গৈছো। তেজপুৰত যে এটা কিবা এটা আছে। উম ইউনিভাৰ্চিটি এটা আছে মানে আমাৰ কলেজৰ পৰা লৈ গৈছিলে আমাক। অ তেতিয়া আমি ইউনিভাৰ্চিটিত গৈছিলো যে তেতিয়াই গৈছিলো আজিৰ পৰা। চাৰি বছৰ ন।
অ ঠিক আছে দিয়া হা পিছত কথা পাতিম।
অ দিয়া ঠিক আছে।